হেল্ল' হেল্ল' কোৱা।
কোৱা, কি কৰি আছা?
এ মই ফিল্ডতে আছোঁ, এই পোৱালিকেইটাই কিবা-কিবি খেলি আছে চাই আছোঁ তাকে।
অ বাকী খবৰ ভালেই, মই এনেই বহি আছোঁ।
অ।
ঘৰত বা এনেই বহি আছোঁ।
আ।
খবৰ-পাতি ভালে। উম, ভালেই দিয়া।
মোৰো মোটামুটি আছে, আছে মোটামুটি। কি কৰি আছ একেদিন?
বাকী, ঘৰফালে।
আছে, ভালে আছে। কি কৰিছ আজিকালি? মই।
হা।
অ, মই দোকানত আছোঁ। দোকান কৰি আছোঁ মই। তুমি কি কৰিছা?
বাকী কোৱা, আৰু কোৱা। ঘৰত কোন কোন আছে?
ঘৰত আছোঁ। মই আছোঁ, মা আছে, দেউতা আছে।
আৰু মই আছোঁ, ভণ্টী আছে, মা-দেউতা।
অ, তুমি কি কৰি আছা বৰ্তমান?
বৰ্তমান মই পঢ়িও আছোঁ, আৰু সৰু-সুৰা বিজনেছ এটাও কৰি আছোঁ।
হুমহ কি কিহত পঢ়ি আছা তুমি?
মই এইবাৰ ছেকেণ্ড ইয়েৰ তুমি?
মইতো কমপ্লেট।
কমপ্লিট কৰিছা ডিগ্ৰী?
উম, ডিগ্ৰী কৰা নাই মই। ছেকেণ্ড ইয়াৰ পাছত মই হেৰি গৈছিলোঁ। আই টি আই কৰিছিলোঁ মই।
আই টি আই কৰিছা?
উম।
কেই দুবছৰ।
অ আইতিআই মই দুবছৰ ইলেক্ট্ৰিচিয়ানৰ ক'ৰ্চ কৰিছিলো।
অ কিমান পাৰ্চেণ্টেজ লাগে।
কিহৰ।
আই টি আইত পঢ়িবলৈ।
অ আই টি আই মই এক মানে এডমিন আই টি আই কলেজত।
অ।
আই টি আই কলেজত তুমি মই জুনটো কৰিছো মই প্ৰাইভেটত কৰিছিলো প্ৰাইভেটতো তুমি। এই এই কিবা হেৰি নেলাগতো প্ৰাইভেদত তোমাৰ পাৰ্চেন্টেজ তাৰপেনতেজ নালাগে।
অঁ।
দুটা হ'লে হৈ যায় মানে।
আৰু চ হেৰিত চৰকাৰীটোত লাগে ন।
উ চৰকাৰীটোত লাগে এইট্টী প্লাছ লাগে নেকি।
অঁ।
তুমিও কৰিবা নেকি
নাই ভাবিছো ছেকেণ্ডৰী পাছ কৰি কৰিম বুলি তাকে ভাবিছো কোনটো বা কৰো এতিয়া
অ কৰিলে কৰিব পাৰা চৰকাৰী আছে প্ৰাইভেট আছে দুইটা ভাল মানে বেছি মানে চৰকাৰটো মানে বেছি হেৰি হয় বুজি পাই কিবা হেৰি মানে দামটো বেছি থাকে মানে অলপ চৰকাৰিটোত য'তে ত'তে কিবা কৰবাত এপ্লাই কৰিব যাওঁতে চাকৰি এপ্লাই কৰিব
সহজ হয় আৰু প্ৰাইভেট ইমান হেৰি হয় আৰু বাকী তোমাৰ ঘৰ হেল্ল হেল্ল হেল্ল হেল্ল হেল্ল
ৰবা ৰবা ৰ ৰবা অ ৰবা আহিছো
হেল্ল